হেল্ল
অ কোৱা।
শুনি পাইছা
অ পাইছো তুমি
মই শুনি পাইছো কি কৰি আছিলা
এই এনেই আছিলো ৰবা এতিয়া তুমি
মই মানে এতিয়া মোবাইলটো চাৰ্জ দি কিনে এনেই মোবাইলটো চাওঁ বুলি বহিছো আৱ মানে বাকী ভাত খালা
হা হা হেল্ল' অ ভাত খালো তুমি
হয় বাকী গৰম বন্ধ কেনেকে কটোৱাও বুলি ভাবি আছা
গৰম বন্ধতো আধা আধি খতমেই হ'ল আমাৰ এতিয়া বেছি দিন নাই বাৰু কলেজ খুলিবয়ে
অ সেইটো হয় বাৰু মানে তুমি টাইমটো কেনেকে পাৰ কৰিম বুলি ভাবিছা মানে এইকেইদিন মই মই মানে কি কৰিম আও কওঁ কওঁ কৈ লোৱা তুমি কোৱা
নাই কোৱা কোৱা শুনিছো কোৱা
মানে মই চোৱা মইতো কম্পিউটাৰ চাই কিনে মানে কম্পিউটাৰত গেম খেলিম এনেকে আৰু কিতাপ পঢ়া পাতিটো এতিয়া এনেও বন্ধ কিন্তু মন যাব জানো এনেও মন নেযায় সেইকাৰণে মানে এনেকেই কম্পিউটাৰত গেম খেলিম মোবাইল চাম শুম খাম এনেকে ভাবি কিনে মানে পাছ কৰিম বুলি ভাবিছো তুমি কেনেকে টাইম পাছ কৰিম বুলি ভাবিছা
মইয়ো সেনেকেই ক'ব গ'লে মোবাইলটো আজিকালি তোমাৰ হাতে হাতে থকাৰ নিচিনা হৈছে কিন্তু কিমাননো মো মবাইল চাবা ন অকমান অকমান মাজে মাজে বাহিৰা কিতাপ কেইখনমান পঢ়ি পেলাই আৰু লগতে মোবাইলটো চাই আছো নোচোৱা নহয় মোবাইলটো ত আজিকালি মানে নথকাকে চলিব তেনেকে নোৱাৰিয়ে মোবাইল লাগেয়ে ত' মোবাইলটোকো টাইম দিও কিতাপ এখনো পঢ়ো সেনেকে আৰু পাৰ হৈ আছে
আজিকালি চোৱা মানে মোবাইলৰ মানে কিছুমান মানে মোবাইলৰ মানে ইমানেই এট্ৰেকচন লাগি মানে মানে সিহঁতি সময়ৰ সেই মূল্যটো বুজি নাপায় ন মানে মোবাইল চালেতো মানে জানাই আৰু মানে দহ মিনিট মানে ক'বলে গ'লে তোমাক আধা ঘণ্টামান লাগিব মানে তুমি আধা ঘণ্টা চাচনি চালিব যদি তুমি ইমানে মোবাইলটো চাই থাকা মানে তুমি সময়টো কেতিয়া যায়গে গমেই নোপোৱা
উম উম উম
উম উম হয় বাৰু মোবাইলটো চালেনে তোমাৰ টাইমতো গৈ থাকে তুমি গম নোপোৱা কিন্তু তুমি কিতাপ খন হাতত ল'বাচোন এনেকুৱা লাগিব এ টাইমটো গৈয়ে অহা নাই কিমান টাইম পঢ়িছো তেতিয়াৰ পৰা কিন্তু ঠিক তুমি তেনেকে মোবাইলটো লবা তুমি ভাবিবা যে এ টাইমটো ইমান জল্দি জল্দি গৈ আছে আৰু অকমান মোবাইলতো চাব পাৰিলে তোমাৰ এনেকুৱা ফিল হয়
কৈছা মানে মানুহৰ জীৱনত মানে সময়তো মানে বহুতে বুজি নেপাই মানে সেই সময়ৰ মূল্য মানে ক'ত ইউজ কৰোঁ কত কেনেকে ভাল কামত লগাও সে বুজি নাপায় মানে আজিকালি চব মানে পঢ়াৰ ক্ষেত্ৰতেতে এতিয়া তুমি কলা ভালকে মানে সময় মূল্যতো সিহঁতে বুজি নাপায় যদি সিহঁতে মানে যেতিয়া মানে ডাঙৰ হৈ যাব তেতিয়া মানে সেই সময়ৰ মূল্যটো তেতিয়া বুজি পাব তেতিয়া মানে সিহঁতে ভাবিব যে সৰু থাকোতে মই এনেকে কেলে নপঢ়িলো কেলে মই সেই সৰু কালটো আকৌ কেতিয়া ঘূৰি আহিবনে নাহে সেইটো ভাব সেইটো ভাব পাছত সিহঁতৰ মনত আহিব মানে যদি সিহঁতে মানে জীৱনত একো কৰিব নোৱাৰে কাৰণ কৰিব কেলে মানে সিহঁতৰ মানে সেই নপঢ়াৰ কাৰণে মানে শিক্ষাক মানে সিহঁতে মানে শিক্ষা বুলি ক'লে অকল কিতাপ নহয় মানে একো নকৰা ফলতে মানে এনেকুৱা হ'ব ন সিহঁতৰ
উম উম উম সেইটো হয় বাৰু মানে এতিয়া যদিও মোবাইলটো চাই চাই সেইটো উপলব্ধি কৰিব পৰা নাই যিমানে বয়সটো গৈ থাকিব লগৰ বিলাকে ভাল ভাল কাম কৰি যাব তেতিয়া সেই বস্তুটো উপলব্ধি কৰিব যে কিয় মবাইলটোক টাইম দিলো
অ মানে মানে সেনেকুৱা হ'ব আৰু কবলে গলে মানে চবৰ লগত নহয় চা কিছুমান মানুহ নপঢ়াৰ পিছতো মানে ইমান ডাঙৰ ডাঙৰ বিজনেচ কৰি তুলিব নে ইমান ডাঙৰ ডাঙৰ মানুহ হয় যায় মানে সিহঁতৰ মানে এটলিষ্ট সিহঁতৰ মানে আইডিয়াটো আছে মানে সিহঁতে মানে ক'ত কেনেকে চলিব লাগে মানে সেই এটা সিঁহতৰ আইডিয়াটো আছে আইডিয়াটো মানে কি চবৰে লগততো সেই আইডিয়াটো নাথাকে ন বিজনেচ কিমান বছৰ মোৰ মাহততো নাথাকে আৰু আজিকালি দেখিছাই ছ'চিয়েল মিডিয়া অনলাইন গেম এইবোৰ ইমানখিনি মানে সেই মানে গৈছে মানে আগৰ দিনত তো এইটো নাছিলে আগৰ দিনততো মানে সময়টো কটাব হলে ক'বাত বাৰীত কাম কৰিব ক'বাত বাঁহনি ফালে যাব বাঁহ কাটিব কিবা নিজকে মানে বিজি ৰাখি থয় আৰু আজিকালি চোৱা আজিকালিৰ দিনত মানুহে মানে মাইকী মানু্হ এজনী কথা কওঁ মানে মাইকী মানে অকল ভাত বনাব সেইটো কথা নহয় মানে হ'লেও মাইকী মানুহে বেছি বনাই ন মানে চা মাইকী মানুহ এজনী মানে মোবাইলটো যদি চাবলৈ বহে মানে সিহঁতে ভাত বনোৱা হে সময় পাহৰি যায় কেতিয়াবা
অ একজেক্টলি আজিকালি মাইকী মানুহ বিলাকো এনেকে মোবাইলতে হে কৰি থাকে সময়টো কেনেকে যায় গমে নাপায় ৰিচাৰ্জটো নহ'ল যদি তোমাৰ ৰিচাৰ্জটো খতম হৈ যায় কিছুমান মানে মানুহ মাইক মাইকী মানু্হ বুলি মই নকওঁ কিছুমান সৰুৰ পৰা ডাঙৰ বয়সলৈকে ৰিচাৰ্জটো যদি খতম হৈ যায় মিনিট সময় ৰিচাৰ্জ নোহোৱাকে থাকিব নোৱাৰে ৰিচাৰ্জ শেষ হোৱাৰ আগতে ৰিচাৰ্জ কৰি ল'ব
সময়টো কাৰো বাবে নেথাকে মানে কোনো ৰখাইও থব পাৰে মানে এনেকুৱা হয় আৰু মানে সিহতৰ মানে সেই সময় সেই মূল্যতো সিহঁতে বুজি মানে এতিয়া যদি মানে কোনোবা ভাল জানা শুনা বুজা মানুহে এটাটো সময়তটো সদায় মানে ভালকে সিহতে ভালকে ইউজ কৰিব যিমান পাৰে ভালকে ইউজ কৰিব কাৰণ সিহঁতি গম পায় যে এতিয়া যদি আমি সময়টো ভালকৈ নচলা মানে ইউজ নকৰো মানে সময়ৰ কথা যদি আমি বুজি নাপাও সময়টো যদি আকৌ আমাক ঘৰি নাহে ইমান খিনি যদি মানে সিহঁতে মানে বুজি পোৱা মানুহ এটা মানে এনেকুৱা ভুল কেতিয়াও নকৰে মানে সময়টো এই ভালকে উ ইউটিলাইজ কৰিম কৰিম বুলি ভাবি মানে সেনেকেই ইউটিলাইজ কৰে ভালকৈ
অ সেইটো হয় বাৰু মানে সময়ৰ মূল্য আচলতে বুজি পাব লাগে মানুহবিলাকে দুটা সময়ত তোমাৰ কোনো ধৰি ৰাখিব নোৱাৰে নহয়
অ চা আৰু যদি আমি কবলৈ যাওঁ এটা মানে লৰা বা ছোৱালী যোনটো মানে স্কুল বা কলেজত পঢ়ি আছে সিহতি সৰু পৰা মানে ডাঙৰ হৈ যায় যেতিয়া মানে সেই যোনখিনি মানে মাছ নহ'লে বা টিচাৰে মানে সিহঁতক পঢ়াব যেতিয়া পঢ়াব মানে সিহঁতে মানে তেতিয়া পৰা ডাঙৰলৈকে এটা ল'ৰা বা ছোৱালীক পঢ়ায় তেতিয়া মানে এই অ মানে যেতিয়া সেই ল'ৰা বা ছোৱালীটো মানে ডাঙৰ হয় বহুত ডাঙৰ মানুহ মানৰ নহ'লে বা ছাকচেছফুল বনি যায় তেতিয়া মানে সেই শিক্ষক বা শিক্ষয়িত্ৰী যোনে তাক পঢ়াইছিলে তাৰ মনত কিমান ভাল ভ মানে তাৰ মনত কিমান ভাল লাগিব যে মই ইমান সৰুকালৰ পৰা ইমানটোলৈকে তাক পঢ়ালো ইমান ডাঙৰ দীঘল ডাঙৰ মানুহ বনালো মানে এনেকুৱা এটা মানে ভাৱ আহিব আৰু শিক্ষকৰ ক্ষেত্ৰতো যদি কবলৈ যাওঁ কাৰণ মানে যদি এটা ভাল শিক্ষকে মানে ভাল শিক্ষক বুলিয়ে নহয় মাক বাপেকও যদি মানে ভালকে কথাখিনি শিকাই যে এনেকে এনে কৰিবি তেতিয়া মানে লৰাটো কোনো ফাল পা
অ তেতিয়া তোমাৰ কি হয় তোমাৰ শিক্ষক সৰু এটা নাম থাকে যে অ এই লৰা মানে বাচ্ছা দুটাক পঢ়াইছিলে সৰুৰ পৰা আজি সেই ল'ৰা ছোৱালী কেইটাই আজি ভাল নাম কৰিলে আৰু তোমাৰ মাক বাপেকৰ পৰা সেইটো মানে মাক বাপেকৰো মানে তোমাৰ গৰ্ব কৰিব পাৰে যে মোৰ ল'ৰা ছোৱালী আজি ইমান ভালকৈ কষ্ট কৰি পঢ়ি পেলাই আজি ইমান ভাল মানুহ হল। আৰু তোমাৰ চাবাচোন বেছিভাগ তোমাৰ দুখীয়া মানুহৰ পৰাই ল'ৰা ছোৱালী বিলাক বহুত ভাল মানুহ হয়।
সিহঁতে সেই অভাৱ আৰু বাচ্ছাবলাকক অভাৱ দিব লাগে। অভাৱ দিব লাগে বাচ্ছাৰ বিলাকক তুমি যিমানে অভাৱ দিবা সিহঁতে অভাৱত পঢ়ি পেলাই বহুত ভাল ভালকে মানে পঢ়িব পাৰিব বা ভাল কথা বহুত খিনি নলেজ পাব আৰু সিহঁতে কিয় তুমি যিমান অভাৱ নিদিবা যদি বস্তু সিহঁতে খোজাৰ লগে লগে পাই ন সিহঁতে বস্তুৰ মূল্য নুবুজা হৈ যাব
অ আৰু ঠিকে কৈছা তুমি সেইটো মানে ঔমকচ সিহঁতেৰ মানে সেই মূল্যটো বুজি নাপায় যেনেকে সময়ৰ মূল্যটো বুজি নাপাব সেনেকুৱা বহুতো মানে সিহঁতৰ পাছত ফিউচাৰলে সিহঁতৰ প্ৰব্লেম হ'ব আৰু চোৱা যদি আমি ক'বলৈ যাওঁ মানে তুমি এতিয়া দুখীয়া ঘৰৰ কথা ক'লা। দুখীয়া ঘৰ ল'ৰা এটা হাততনো মোবাইলো নাথাকে। মানে সি মানে নিজৰ টাইমটো মানে পঢ়াৰ ওপৰত নহ'লে বা বেলেগ কিবা সি কাম কৰি কিনে মানে টাইমটো পাছ কৰা মানে টাইম পাছ নহয় মানে টাইমটো সিহঁতে ইউজ সেইটো পাষ্ট বুলি ক'ব নোৱাৰো কাৰণ সিহঁতি মোবাইল চোবাইল নাচাই কিনে মানে সিহতে টাইমটো মানে হেৰি। পাছ কৰে। কাৰণ চা আৰু চোৱা এটা দুখীয়া ঘৰৰ ল'ৰা যদি আমি ক'বলৈ যাওঁ আহি- মোবাইল চোবাইল নাথাকিলে সি কি কাম কৰিব। তাক মানে গাঁৱলীয়া কথা কৈছো ঘৰৰ বাৰীত। কাম কৰিব মানে বা বাৰী কোৰ মাৰিব চব্জি লগাব সেইবোৰ কৰি কিনে মানে সময়তটো কটাব। জাচ যদি আমি এটা ধনী ঘৰ মানে চহৰত থকা ল'ৰা এটা কথা কওঁ।
এতিয়া তোমাৰ মোবাইল এটা কথা কওঁ হা ই ইয়ে মাজতে। তোমাৰ মোবাইলতটো আজিকালি বহুত মানুহেন মোবাইলতটো বহুত ভাল কামত ব্যৱহাৰ কৰে। বিশেষকে গাঁৱৰ কিছুমান বহুত মানে ল'ৰা ছোৱালী বিলাক বহুত। খিনি উন্নত হৈছে আজিকালি বহুত ভালকৈ মোবাইল ব্যৱহাৰ কৰে কেনেকে তুমি জানানে ঘৰত খেতি কৰিলে। সেই খেতিতোৱে অনলাইন যোগে বা মানে জানাই ব্যৱসায় বিলাক আজিকালি কিমান? কি হৈছে আমদানি ৰপ্তানিৰ আদান। বিলাক হৈ আছে ন ত সেই ঘৰৰ পৰা অনলাইন যোগে বস্তুবিলাক পঠাব পাৰে সেইবোৰ মানে মোবাইলটো ভাল ব্যৱহাৰ। পাৰ কৰিছে, একো বেয়াৰ ফালে নিয়া নাই। সেই সুবিধা খিনি লৈছে অনলাইন যোগে পইছা। বিলাক লব পাৰিব। ভালকে ব্যৱহাৰ কৰিলে ভাল, যদি বেয়াকে ব্যৱহাৰ কৰে, বহুত বেয়া।
আৰু চোৱা, পঢ়া বুলি ক'লে চবে কিতাপ বুলি কয়। আজিকালি মানে, মানে, কিতাপ আৰু চবে সেনেকে ভাবে। সেই মানে সেই ভাৱটো থাকিব নালাগে, কি মানে? পঢ়া মানে কি কিতাপ হয় নেকি? নহয় নহয়।
অঁ।
যি তুমি মানে, ভাল খেল হয় ভালকে খেলিব পাৰা। ভালকে খেলিব পাৰা, নহ'লে বা তুমি বেলেগত কিবা ইণ্টাৰেষ্ট বছা বা ইণ্টষ্টত- ভালকে কিবা ইনষ্ট্ৰুমেণ্ট বজোৱা। তেতিয়া মানে, সেইটো এটা ক'বলৈ গ'লে শিক্ষাৰ টাইপৰে হলগে ন? মানে তুমি সেইটো ফালে শিকিলেও- মানে তুমি এটা ভাল চাকচেচ। মানে বনিব পাৰিবা, মানে টাইমটো ভালকে যদি ইউজ কৰি। চব ফালে যদি তুমি চোৱা, যোনটো তুমি ভাল পোৱা, সেইটো হে কৰিব লাগে হয় নে?
উমঁ, হয়ঁ হয়ঁ। সেইটো হয়। আৰু মানে মোবাইলে বেয়াও নকৰে বাট কিন্তু সময়ত তুমি সেইতো সেইটো বস্তু জানিব লাগিব, যিটো সময়ত তুমি অঁ সেইটো সময়ত মোবাইলটোৰ যোগেদি মই ব্যৱহাৰ কৰিম। মোবাইলটো সময় দে নহয়, মই এটিম ব্যৱসায়টো মই এতি হে কৰি পেলাই মই এ ভালকৈ পঢ়িম। পঢ়া হ'ল এতিয়া মই মানে মোবাইলটো টাইম দিম সনেকুৱা কৰিব লাগে, এনেকুৱ নহয় যে মোবাইল উলটা ফুল্টা তুমি। ভিডিঅ' চাই পেলাই তোমাৰ লচ কৰিবা, পঢ়াৰ বিষয়ে মোবাইলত বহুত খিনি পায় আজিকালি। সেনেকেও তুমি পঢ়িব পাৰি পাৰি ন। আৰু তোমাৰ গাঁৱৰ পৰা বাহিৰত পঢ়িব অহাত কৰি অনলাইন- যোগ সেইখিনি পঢ়া ল'ব পাৰি।
আৰু মানে, চোৱা ভালকে যদি সময়টো অঁ তুমি বে ইউজ কৰা, তেতিয়া তুমি টাইম মেনেজমেণ্টটো ভালকৈ বুজি পাবা, ক'ত কেনেকে টাইম- সময় মিলাব লাগে, ক'ত কেনেকে কি কৰে। তুমি যেনেকে কলা, টাইম মেনেজমেন্টটো তেতিয়া ভালকে হৈ যাব মিলাব পাৰি।
অ সময় মিলাব পাৰিলে ভাল সকলৰ কাৰণে দেই।
অ দিয়া তে ন অ দিয়া ঠিক আছে।
অ দিয়া।